হেল্ল' আহ কোৱা কি কৰিছে
এ জী আছো অ মই এই আজৰি হয় তাকে বোলো ফোন এটা কৰো উম চাহ তাহ খালা
চাহ খোৱাই নাই খামহে দিয়া
হাবাহ হে
অ
বাকী ভাল ঘৰৰ সকলোৰে
অ ভালেই আৰু চবৰে তোমালোকৰ ভাল
আহ ভালেই দিয়া
আহ
আকৌ সেই ভাত পানী বনাম আৰু লাহে ধী
অ মই বনাম আৰু বনাম আৰু মে মই আজি তৰকাৰী বনাই থৈছো দুপৰীয়াাৰ
ভালেই কৰিছা দিয়া ইমান গৰমত
আহ এই লাও আগ আৰু কল মাহ বনালো কঠাল গুটি দি আহ অ এই কঠাল গুটি মানে ঘৰৰ পৰা আনিছিলো নহৰু দি নহৰু অ খাৰ দি নো
সাৰ দিয়া নে
উম নহৰু খাৰ দি সিজাই মেলাই তেজপাত নহৰু দি
অ ৰঙালাও আগটো মই সাৰ দি কঠাল গুটি দি খুব ভাল পাওঁ
অ কঁঠাল গুটি দি পেলাই বনাই থৈছো ৰাতিলেলৈ বোলো হৈ যাব এতিয়া ভাত আৰু ভাজি বনাম আৰু
আহ এইবাৰ কি জোনবিল মেলা চাব গৈছিলা
আমাৰ নাই যোৱা এইবাৰ যাম বুলি ভাবি আছো
মই যোৱাবাৰ নগ'লা আৰু হয় এইবাৰে হৈ গৈছে যে উম মানে মই কি নাই আমি এনে চবেই মানে আলোচনা কৰি আছিলো যে ত গৈছা নেকি মানে কিছুমানে কো বহুত দাম কম হয় যে কাপোৰ কানি লাষ্টৰ দিনা আৰু বস্তুৰ দাম অ লাষ্টৰ দিনা বোলে বহুত দাম কম হৈছে মই এই যোৱাবাৰ নোৱাৰিলো তাক অহ কিবা যাব মানে গৈছো কিন্তু এই বৃহস্পতি মানে কি বিহু বিহুৰ প্ৰথম বিহুৰ পিছত প্ৰ থম বৃহস্পতিবাৰ টো হয় নহয় সেই বৃহস্পতি শুকৰ নগ নহয় বৃহস্পতিবাৰ পৰা হয় বৃহস্পতিবাৰে নগ মানে বৃহস্পতি শুকৰে নগ গৈ পেলাই শনিবাৰ নাখন গ'লো লাষ্ট ত ইমানো ভিৰ নহ য়
অ বহুত ভিৰ হয় অ সেইদিনা সেই তেনেকে মানে লাষ্টলে বজাৰ কৰিবলৈ যায়
অ তেতিয়া মানে কি আছিল জানা ন নতুন দলংখন হোৱা নাছিল যে মানে ই পুৰণা দলংখনতো সৰু হয় ঠেক হয় ইমান মানুহৰ ভিৰ ভিৰ হোৱাতে মানে আমি অ আমি মানে আহিব পাৰা নাই নহয় একে দুই ঘন্টামান দলং খনৰ সেইখিনিতে ফচিছো
অ এই এতিয়া আকৌ দলংখন হ'ল নহয় সোনকালে যাব লাগে আগবেলা ৰাতিপুৱা সোনকালে গৈ দুপৰীয়া গুচি আহিব লাগে
মানে কি তুমি বৃহস্পতিবাৰে শুক্ৰবাৰে যোৱাটোৱে ভাল আৰু যদি তুমি শনিবাৰেও যোৱা কিন্তু সেয়ে মানে তুমি চাই বাৰট টা এটা মানত তুমি ৰিটাৰ্ণ হ'ব লাগে
অ সেই দুপৰীয়াই মানে আগবেলা সোনকালে গৈ ৰাতিপুৱা সোনকালে গৈ দুপৰীয়া গুচি আহিব লাগে নহলে সন্ধিয়ালৈ থাকিলে আৰু শেষ আৰু গাড়ী ভাড়া সোপাও বঢ়াই বঢ়াই লয়
অ তোমাৰ এতিয়া পঞ্চাশ টকা ঠাইত কিবা এশ টকা ল'ব
গাড়ী ভাড়া সোপা বঢ়াই বঢ়াই লয় আমি একে আহোতে সন্ধিয়া হৈ গল নহয় তাতে এন্ধাৰ হল গাড়ী সোপাই একে ইমান মানে হেৰি কৰিছে ন এনেও কিনিব লাগে কিনিবলৈ ভাল আৰু অ মোৰ আকৌ প্ৰথম দিনাহে চাবলে বহুত মন আছে এই হেৰি যে আহে ৰজাজন যে আহে ন বিনিময়ৰ কথা হয় যে গোভাৰজা ৰজা আহে অ বহুত কিবা কিবি হয় সেইদিনা আৰু কিবা কিবি অনুষ্ঠানো হয় তেওঁলোকৰ মানুহ বিলাক মানে তেওঁলোকৰ
আমি এবাৰ পাৰিছিলো দেই অ আৰু কি মানে কি গাড়ীতে আহিছে ধুনীয়াকে মানে হেৰি পা ক বা তেওঁলোকৰ গাড়ীৰ পৰা আনিছে নেজানো আৰু এই মঞ্চ এটা পাতি থয় নহয় সেই তাতে মানে একে গাড়ীয়ে গাড়ী কে কিবাজনো আহিছ ছে মানে গম পাইছা কেইবাজনো আহিছে আহি তাতে সে মঞ্চত কিবা কিবা কিবি কৰিছে আৰু বহুত সম্বৰ্ধনা কিবা জনোৱা কোৱা আৰু বহুত কিবা কিবি অনুষ্ঠান হৈছে অ তেওঁলোকৰ যি যি নিয়ম মানে সেইবোৰ কৰিছে অঁ। অ অ তেনেকুৱাই পিন্ধি আহিছে কিন্তু আমি গাড়ীৰ পৰা নামাৰ পিছত অলপ চালো কিন্তু মো এই যে ৰাতি ৰাতিপুৱাই যে হয় অ মোৰ সেইটো মন আছে বিনিময় প্ৰথাটো মই মানে মানে ঠাণ্ডা হয় ন সেই কেইদিন টা দিন এই সোনকালে যাব লাগে যে ৰাতি।
সোনকালে যোৱাতটো অ আমাৰ এতিয়া অকন দূৰ যে আমাৰ এতিয়া অকণ দূৰ যে দূৰৰ পৰা অঁ।
ৰাতি বাৰটা মানতে যাব লাগিব বাৰটা এটা দুটা এইকেইটা টাইমত গ'লা এই মানে দুখমুখ কালিতে হ'ব ন সেইটো নিয়মটো সেইটো টাইমত
নহলে অ নহ'লে আমাৰ আকৌ আমাৰ ই তাত মেলাও অ আকৌ আমাৰ মেলাৰ ওচৰতে এই আমাৰ পেহীহঁতৰ ঘৰ আছে নহয় সিহঁৰ ঘৰলৈ আগদিনাই হলে যাব লাগিব তেতিয়াহে উম
অ তেনেকে যাবা যাই পেলাই তেতিয়া চাব পাৰি নহলে মানে কি জানা যাম বুলি ভাবো উম। যাম বুলি ভাবো কিন্তু ঠাণ্ডাতো হয় থাকে যে সেই ঠাণ্ডাটো কাৰণে যাব মন নেযায় অ বহুত ঠাণ্ডা হয় আৰু তোমাৰ একে ৰাতি একে গাড়ীত উঠি তুমি ইমান একে কিন্তু বহুত মানুহ যায় দেই। তেনেকেই আমাৰ অকন দূৰ হ কাৰণে মানে যোৱাত তৃতো অসু
আমি যে গৈছিলোঁ আমি যোৱাবাৰ যে আমি যে এঘাৰটা মানত গৈছো আৰু সেইখিনি তাৰপাছত খোজ কাঢ়ি যাব লাগে নহয় গাড়ীয়েতো নমাই দিয়ে। দলঙ এই পাই আমি কেতিয়াবা যে খোজকাঢ়ি গাইছো এঘাৰটা চাৰে এঘাৰটা মানত। তেতিয়ালে মানুহবিলাকে যে বজাৰ কৰি ঘূৰিয়ে আহি
কৰি আহি যায় অ মানে সেই বহুত মানুহে যেতিয়া এনেকে ফচি যায় যে ফচি যোৱা ভয়তে মানে এবাৰ যে আমি উম
তেওঁ হঁত সোনকালে গৈ ধুনীয়াকৈ বজাৰ চজাৰ কৰি চাই কি বস্তু লাগে অ কিনি কৰি ধুনীয়াকে গুচি মানে দেৰিকে গলে ভিৰতে ফচিব লাগিব অ সোনকালে যাব লাগিব তেতিয়াহে আমি একেবাৰে ঘূৰি অহা মানুহবোৰ দেখিবলৈ আমি আচৰিত পাইছো অ আমি যাওঁতে ঘূৰি অহা মানুহবোৰ দেখি মানে আচৰিত পাইছে
তাৰছত অ আমি যে ফচিছো তাৰপাছত ন এটা দছটালৈ আমি ঘৰ পুৱাহিলৈ আহিলে কমেও দছটা মান বাজিছে ঘৰত মানে ইমান মানুহে চিন্তা কৰিছে এই কিবা দলং ভগা বুলি যে ওলাইছিলে এবা মানুহ মৰা বুলি কিবা ওলাইছিলে তেনেকুৱা হয় উম মানে ভিৰতে হৈছে তোমাৰ উম আৰু মানুহ বিলাকে মানে কি হয় যি যি বজাৰ কৰিছে বজাৰ যাৰ বোৰ মানে কি হয় এনেকে নদিলে যোন বিল হক বিললে মানে চবে পেলাই পেলাই দিছে মানে যে বস্তুতকে মানে কি আৰু নিজে সি অহাটোৱে বহুত ডাঙৰ কথা তেনেকুৱা হয় যায় ইমান ডাঙৰ ডাঙৰ বস্তু মানে এই ডাঙৰ গামলা তৌ এইবোৰ যে ভোজ বনাবলে তেনেকুৱা বাচন কিনিবলে বহুত ভাল তাঁত তোমাৰ যিমান ডাঙৰ যি দা, কটাৰী যোনে যেনেকে আনিছে অ চবে মানে কি কৈছে এনেকে মূৰত লৈ লৈ থিয় হৈ আছে তাৰপিছত তোমাক কিমান সময় মূৰত লৈ থিয় হ'ব হয় তাৰপিছত লাষ্ট অধ জহজ চবেই নেলাগে বস্তুকে পেলাই পেলাই দিছে অ
অ দি কিমান কষ্ট কৰি
কিন্তু হলেও যে ন মেলাটো ভাল লাগে কিন্তু
ভাল লাগে কিন্তু এ এতিয়া এইবাৰ এতিয়া ইমান অসুবিধা নহ'ব দলং
নহব-নহব উম এই দলংখনতে মানে কি হয় কেতিয়াবা গাড়ী ফচি যায় যে, ডাঙৰ অ', মানে গাড়ী ইফাল-সিফা ভাল সোমাই যায় মানুহো আহি যায়। তেনেকে মানে বহুত খিনি জাম হৈ যায়। য যাম হোৱাৰ পিছত।
অ ভালকে মানে হেৰিও চোৱা চিতাও কৰিব পাৰিব লাগে হয় নে।
আৰু মানে কি জানা দলংখন সেই ব্ৰিটিছৰ দিনৰে। ব্ৰিটিছে মানে সেইখন বনাই অ সেই তেতিয়া সেইবোৰ বস্তু ইমান উন্নত নাছিল ন, হ'লেও দিয়াচোন তেওঁলোকে তেতিয়া এনেকুৱা এটা বস্তু বনাই থৈ গৈছে কাৰণে। অ' তথাপি
এতিয়া সেই এই সেইটো, সেইখনে, সেইফালে দিয়ে ন মই মৰিগাঁও, নগাঁৱৰ পৰা গুৱাহাটী পাতিলে সেইফালে দিয়ে অহা যোৱা কৰে হয়নে। মৰিগাঁও, নগাঁও বুলিয়ে নহয়। উজনি পা। উজনি পা হয়নেে এই এইটো ৰহা হাইৱে টোনো কিমান দিন হৈছে। হৈছে হোৱা। ৰহা হাইৱে কিমান দিন হৈছে সেইটো ৰাস্তাই দিয়েইটো যায় গুৱাহাটীলৈ যোৱা মানুহ, গুৱাহাটীলে ত' চবেই যায়।
সেইটো এতিয়া কিন্তু ধুনীয়া হৈ গ'ল দেই এতিয়া গৈ আছে উম',
আচৰিত কিন্তু সেইখিনি দিন নগলে আৰু যোৱা ৰাস্তাও নাই।
অ' নাই এবাৰ ভাবিছো যে যোনবিল গলে এবাৰ নাই ৰাতি পোৱা এই বিনিময় প্ৰথাৰটো চাব লাগিব। যে ন আমি পইচা দি দিছো, চব যেতিয়া কিনো যিহেতু এইটো ঘৰৰ পৰা কিবা-কিবি আমি সান্দহ কিবা-কিবি লৈ যাম আৰু
সান্দহ সেনেকে যদি লৈ যাও। উম'
ত তেওঁলোকে কি আনে বা বোলো নাই বিনিময় কৰি চাও সদায় দি সদায়তো পইচা দি দিয়ে কিনি আছো। সেইকাৰণে নাই এবাৰ বোলো অ', আদা হালধি
এইবোৰ লৈ আহে, কচু বোৰ আনে যে কচু বোৰ বহুত ধুনীয়া খাবলৈ, উম ধৰে নখজোৱাই সেয়া কচু, অঁ নিজে কৰা আৰু তাত মানে অ আনে পাহাৰৰ যিবিলাক পাহাৰত যিবিলাক বস্তু পায় আৰু সেইবিলাক লৈ আহে আৰু।
সেইবোৰ লৈ আহে, নাই এবাৰ মই ভাবিছো নাই কৰি চাম মই মই ন গৈ যাওঁ, কিন্তু মানে সেইটো নিয়ম তোমাৰ
যোৱাবাৰ যোৱা নহ'লেই, এইবাৰ ভাবি আছো যাবলৈ পাও নে নাপাও।
অ' যাব লাগে দেই। কাৰণ নহ'লে এইটো বস্তু ন এই মেলাখনতে যি আছে আৰু। নহ'লে আও, ক'তো আৰু তেনেক
কতো নাই আমাৰ ইয়াতে আছে বিখ্যাত কিন্তু, অসমৰ বিখ্যাত জোনবিল মলা। অঁ, জোনবিল মেলা বিখ্যাত কিন্তু অসমৰ জোনবিল মেলা, বাহিৰৰ মানুহবোৰো ইমান আহে চাবলৈ।
আহে অঁ কেনেকেনো বিনিময়টো কৰে ন। বস্তু সলনি বস্তু আগতে সেইটো আছিলে, উম বেলেগ- বেলেগ, এতিয়া মানে বহুত খিনি সলনি হৈছে ছাগৰ আগৰ হিচাপত
অঁ। নাজানো আৰু সলনি হৈছে চাগে, তেওঁলোক- তেওঁলোকে আমাৰ খিনি বুজি বা আমিহে তেওঁলোকৰখিনি বুজি নাপাওঁ।
অ অ-অ বুজি পাই অ।
কেনেকে আমাৰ সেই জানে বুজি পায়, আমি আকৌ সেই বুজি নাপাওঁ। আমি নুশুনো যিহেতু বা
উম, এটা কাম কৰিম দিয়া, গ'লে নহলে একেলগে কথা পাতি ধুনীয়াকে বিহু সময়ত
অঁ অঁ একেলগে যাব পাৰা যাব, অঁ দিয়া হ'ব দিয়া।